অ'।
কি কৰিছা?
এইয়া ৰবা মাইনাক স্কুলৰ পৰা আনি ইমান গৰম দিছে তাকে উম। চৰবত নেমু চৰবত অকন অকন খাইছো।
অ' ইমান গৰম ন? বাহিৰা বস্তু খোৱাতকে নেমুৰ চৰবতটোৱে বহুত ভাল খোৱাটো উম। এনেই হেৰি দিও খাব পাৰা থেকেৰা দিও এটা ৰেচিপি আছে নহয় খাব পাৰা তেনেকেও। ঢেকীয়া অ' ঢেক থেকেৰাটো যে শুকুৱাই থ'ব লাগে। শুকুৱাই থোৱা অ' সেই শুক শুকুৱাই থোৱা থেকেৰাটো কি কৰিব লাগে জানা অলপ টাইম পানীত ধৰি লোৱা তুমি তিয়াই দিলা সেইখিনি পানীতে অক অকণমান মিঠৈ দি পেলাই তুমি মানে পিচি দিব লাগে কাৰণ বহুত টেঙা যে। পিছি দি পেলাই তাৰ পানীটোত ধৰা আৰু পানী অলপ দি পেলাই চেকি চেকি চবে এগিলাচ এগিলাচ কৰি খালে সে সেইটো মানে পেটটো বহুত আৰাম দিয়ে।
অ' মই হেৰি তেতেলী তেতেলীটো কৰিছো কিন্তু
অ', থেকেৰাটো বহুত, নহয় মানে তেঁতেলীটো বেছি খালে তেজৰ কাৰণে বেয়া। হয় কিন্তু থেকেৰাটো তোমাৰ উপকাৰ নকৰে। সেইটো মানে ভাল আৰু খোৱাতটো, তেনেকে খাব পাৰা। অকমান কু'লা নিমখ দি দিবা। তেতিয়া খাবলৈ বহুত ধুনীয়া হয়। মই এই লগৰ এজ জনীৰ ঘৰত খাই পাইছিলোঁ সেইটো।
অ', মই, আছে এই বহাগৰ বিহুত হেৰি গৰু চাটত দিবলৈ আনা থেকেৰা এ, অ', মায়ে শুকুৱাই পেলাই থৈ দিছে নহয়।
উম, উম। সেইটো দি খাব পাৰিবা। অ', সেইটো দি খাব পাৰিবা। বহুত ভাল হয় সেইটো খোৱা। মানে আাজে মাজে খাব লাগে আৰু পেটটো আৰাম পোৱা যায় আৰু ঠাণ্ডাও পৰে। তোমাৰ বেমাৰ নহয় মানে আ পেটৰ অসুখবিলাক এ নহয়। তোমাৰ তেতেলীতো বেছি খাব নোৱাৰা ন।
তেতেলীটো মানে মই আমাৰ অন্য নহয় দাদাৰ হাইপ্ৰেচাৰ আছে যে সেইটো কাৰণে তেতেলীটো
দাদায় খায়?
অ, দাদাই মানে সেইটো কাৰণে তেতেলীটো দাদাক দিওঁ মানে।
অহ, অহ, অহ। তেতিয়া মানে দাদাক সেইকাৰণে ভাল। প্ৰেছাৰ কাৰণে ত বেছি খালে আকৌ বেয়া হয় তেজৰ কাৰণে। উম, উম, বেয়া উম, সেইটোৱে। যি গৰম পৰিছে তোমাৰ আৰু। অ', থেকেৰাটো খাবলৈ বহুত ধুনীয়া হয়। সিহটো খাব পাৰিবা। মচলা-চচলা দিয়া খোৱা এতিয়া বেয়াই।
বেয়াই বেয়া।
উম, উম, কিবা মানে অ হেৰিহে খাব লাগে একদম ভাত আৰু পানী দি খালা, চবজি তবজি অকণমান মছলা নিদিয়া কে তে বনাই তেনেকে হে খাব লাগে। অ', অ', অ', সেইটোৱে এই আজি, উম, আজি কালি কাৰো জুই কোনে ইমান জ্বলাই, অ।
আছে।
অ' সেইটো আগতে পোৱা যা যে গম পাইছাঁ এতিয়া কিন্তু সেইটো এতিয়া মানে প্ৰায়ভাগ দোকানত কিন্তু তোমাৰ তাৰ বেলেগ এ
অ' সেই-সেইটো মানে ডুপ্লিকেটটো থাকে সেইটো ডাঙৰ পেকেট পাই সৰু পেকেট নাহা হ'ল।
অ' ময়ো কিন্তু সেইটো খাই বহুত ভাল পা অ মানে উ বিশেষকে পানী দিয়া ভাতৰ লগত অ' অলপমান লৈ ল'লে ভাতকেইটা খাবলৈ ইমান ধুনীয়া লাগে হে, অ' নিমখ পিয়াজক
সেইকেইটা ভাতে সোৱাদ লগা খাব পাৰি বাকি হয়
একোৱে খাব মন নাযায়, উম উম একো খাব মন নাযায়, অ', নাই মনে নাযায় মানে গৰমতে যে তোমাৰ তেনেকে একো খাবয়ে মন নাযা যায় সেইটোয়ে গৰমটো ইমান বেছ
বেছি অ' এতিয়াই এইটো গৰম হৈছে ন আৰু জুন জুলাই আগষ্ট মাহলে কি হ'ব? গৰম আৰু জুলাই আগষ্টলে
ঠিক নাই বহুত বেছি হ'ব তুমি ওলাবই নোৱাৰিবা মানে আৰু তেনেকুৱা হ'ব।
মই তুমি বিচাৰ কৰ এইখিনি গৈ পেলাই অনুপা দোকানত অকণমান সময় ৰৈ দিছোঁ মানে ইমানেই তাপ লাগিছে খোপনি ধৰি, তাৰপিছত আহি পেলাই আকৌ, আহি পেলাই গোটেই কাপ কাপোৰ কানি হেৰি সলাই পেলাই ধুম ধাম গৈ
অ' অ' বহুত গৰম সেয়া ময়ো স্কুল গৈছিলো আজি শনিবাৰ সোনকালে ছুটি দিলে যে। আহি পেলাই সেয়া গা ধুই দিওঁতেহে অলপমান শান্তি পাইছোঁ।
সেই লগে লগে গা ধুই তুমি সদায় অভ্যাস হৈ গ'ল যে লগে লগে গা ধুই দিয়াতো আমাৰ নাই যে, আমাৰ গৰমটো সোমাই যাব।
গৰম সোমাই যাব, আমি মই আকৌ সদায় স্কুলৰ পা আহি ধুওৱে যে ঠাণ্ডা গৰম বুলি কথা নাই, অ'। ধুওৱে, এই বেয়া লাগে নহয়। তোমাৰ বাটটো ন বালি সোপাও ইমান, আৰু ইমান ৰ'দত আহি পেলাই কিবা নোৱাৰিয়ে তোমাৰ। আকৌ ৰাস্তা আও ট'মট'মবিলাকো নাহে হয় ইমান? তোমাৰ মেইন ৰাস্তা দি আহিবই নিদিয়ে, সেইটো কাৰণে আৰু। উম, মই খোজকঢ়িয়ে আহোঁ।
টাওনত কেতিয়াবা কেতিয়াবা দুদিন সোণ দাদাৰ লগত গুৱাহাটী যাওঁতে হেই, সোমাব দিছে কিন্তু।
অ কেতিয়াবা মানে দিয়ে আৰু কেতিয়াবা কি হয় জানানে পুলিচ থাকিলে নিদিয়ে। তোমাৰ মানে কোনদিনাখন দিব। কোনদিনাখন নিদিব মানে সেইটো মানে তুমি আশাই কৰিব নোৱাৰা। আজি এতিয়া দিছ এই তোমাৰ ধৰি ল, শিৱ মন্দিৰৰ ওচৰলৈ আহিব দিছ। এনে তোমাৰ ধইলক খিনি জেগালৈও আহিব নিদিয়ে। ও শনিবাৰ বজাৰ ওচৰতে থয়, তথাপিও এতিয়াতো শিৱ মন্দিৰৰ ওচৰত আহি দিছে গৰম বুলি। ইয়ে, কাৰণ ইমান ৰ'দত নোৱা আৰে নহয় ন? মানে ইমান । খোজকাঢ়ি‌ আহিলে মানে ছাটিটো তোমাৰ এনি টাইম লাগ এইয়ে আৰু এতিয়া, উ, উ। ছাতি লৈয়ে যাওঁ। ইমান গৰম! উম, তোমাৰ এইখিনিলৈ গৰমে। লাগি যায়গৈ।
উ।
সেইটোৱে আৰু। গৰম ডালত তোমাৰ মানে ক'তো ওলাই যাবও মন নাযায় আৰু ওলাই গ'লেও তোমাৰ মানে কেতিয়া পাওঁহি কেতিয়া পাওঁহি এনেকুৱা লাগে
এ আয় পানীতো বেছিকে খালেও খাবলৈও ভয় লাগে বাহ ইমান গৰম লাগি আহিছে মই তাকে পানী আহিয়ে যেন একদম ঠাণ্ডা
আহি আকৌ পানী খালেও বেয়া উম আহি আকৌ পানী খালেও বেয়া তোমাৰ অ ক'ৰবাৰ পৰা আহি বোলে লগতে পানী খাবও নালাগে অলপ
তাকে আমাৰ দাদা কালি তেনেকুৱাই হ'ল আকৌ খাই লৈ ৰাতি জ্বৰ।
অ
আহি একদম ফ্ৰিজৰ পানী খাই দিলে সি ঠাণ্ডা নহয় ফ্ৰিজৰ পানী খাই দিছে মোক কৈছোৱে চৰ্দি লাগিব ডাইৰেক্ট এনেকে নেখাব নেমানিলে নেমানি খাই দিলে খাই দি পেলাই ৰাতি জ্বৰ
জ্বৰ উঠি গ'ল সেইটোয়ে মানে সেই গৰম দিনত মানে যিমানে যিন তোমাক ঠাণ্ডা দিনত এ একো নহয় ন প্ৰব ইমান মানে অসুবিধা এটা নহয় কাৰণ কিয় ঠাণ্ডাটো থাকেই যে। তেতিয়া মানুহ সকলোৱে গৰম পানীতয়ে খোৱা ভাল ন তেতিয়া কিন্তু তোমাৰ গৰমত মানে গৰম পানীটোহে খাব লাগে তেতিয়াহে মানে মানুহৰ দেহটো ভালে থাকে কিন্তু আমি মানে গৰমত ধৰিলো ঠাণ্ডা পানী খাওঁ মুখতহে ঠাণ্ডা ন সি পেটত গৈ পেলাইটো গৰমে কৰেগৈ এনেও অ' সেইটোৱে কিন্তু এই আমাৰ ছাৰ এজন আছে নহয় এতিয়াও মানে তোমাৰ তোমাৰ সেই গৰম পানী উতলা গৰম পানী ঠাণ্ডা হোৱা পিছতে বটলত লৈ আহে মানে স্কুলৰ মানে হেৰি টেপৰ পানীয়ে তোমাৰ ফিল্টাৰও হৈ থাকে তথাপিও তেও মানে ঘৰৰ পৰা সেয়া মানে পানী খিনি যে উতলাই আনে সিখিনিহে খায়। পিছে বেমাৰ নহয় মোৰ ন গৈছে যদি মই এনেক যেতিয়া পানী খাম তেতিয়া মোৰ চৰ্দি হ'ব অহ সেইটো কিন্তু ভাল নিয়ম বিলাক
আমাৰ দেতাও তেনেকুৱা, যিমান গৰম হ'লেও দেতাই গৰম পানীয়েই খাই দিয়া।
অ', পাৰে মানে আৰু উম, সেই নহয়, আগৰ দিনৰ মানুহবিলাকৰ বেমাৰো নহয়, উম।
বহুত বেমাৰ ৰক্ষা হয়।
আগৰ দিনৰ মানুহবিলাকৰ ইমান বেমাৰো নহয়, তুমি
আমাৰ পেহাহঁতৰ ঘৰতো
উম।
আমা পেহাহঁতৰ ঘৰটো উতলাই একদম পোৰা উতলাই, ঠাণ্ডা কৰি ফ্ৰিজত
অ', তেনেকেই খাই। অ', সেইটো পানীয়ে ধৰি লও অপকাৰ নকৰে, তোমাৰ মানে আমি এতিয়া যে ঠাণ্ডা পানী খাওঁ। উম, আমি এতিয়া ঠাণ্ডা পানী খাওঁ। অ'। আমি আকৌ এতিয়া চোৱা, ডাইৰেক্ট খাই দিওঁ ন'। ঠাণ্ডা পানী, সেইটো কাৰণে মানে আমাৰ কি হয়, বেমাৰ হয়। সহজতে, সেইটোয়ে আৰু গৰমত বেছ বেছি মানে, বেছি মানে হেই সাৱধানতাটো বেছিহে থাকিব লাগ বুইছা গৰমত, খচককে মানে বেমাৰ হৈ যায় গৰমত, এনেকে আৰু ঠাণ্ডা ঠাণ্ডা বস্তুৱেই মানিমুনি, ভেদাইলতা এইবিলাকৰ আন-তৰকাৰীহে বনাই খাব লাগে। তেতিয়া একো বেমাৰ নহ, অ' সেনেকেই খোৱাটোৱে ভাল বুইছা, পেটৰো অপকাৰ নকৰিলে, লগতে তোমাৰ স্বাস্থ্যটোও ভালে থাকিলে ন'।
তাকে।
খাই ভাল পোৱানে? ভেৱেলিলতা হা, মানিমুনি? অ', ময়ো খাই বহুত ভাল পাওঁ। অ', এনেকৈ খাই বহুত
অ', তেনেকে হেই, এতিয়া মানে তেনেকে খাওঁ। এই ঠান-ঠাণ্ডা দিনত সেইটো বেছ বেছি ভাল, সেইটো মানে বছ
অ', এই জালুক অলপ সহকে দি দিব লাগে, তোমাৰ। অ', চৰ্দি তৰ্দি কাৰণে বহুত ভাল আৰু।
কিন্তু সেইদিনাখন এই, দেতা অকণমান কাঁহ কাঁহ হৈ আছ বুলি ক'লে যে, তাৰচত মই এনেকে অকন জালুক দি পেলাই তৰকাৰি, সেইদিনাখন আকৌ বৰ' আছিলে।
অ বনাইছিলা তেতিয়া অ ভালেই হ'ল নহলে। অলপ মানে সেই সেইটোয়ে, বৰষুণ বৰষুণ যদি হৈ থাকে তেতিয়া খাবলৈও ভাল আৰু লগতে এনেও খোৱাও ভাল ন। তোমাৰ নহ'লে তুমি আও, ভাল বস্তুনো ক'ত পাবা আৰু হয় বেলেগ নায়েই। ত আকৌ শাক বিলাক খাই থাকাই। ভাল মানে। এনেই ধৰি লওক সাৰ দিয়া শৱজী বিলাক আনাতকে, উম কলম শাকটো এতিয়া ওলাইছে নহয়। অ প অ অলপ পিয়াজ সৰহকৈ দি দিলেই খাবলৈ ইমান ধুনীয়া লাগে। তেল অকণ সহ কে দি ভাজি ল'লে আৰু ভাতৰ লগত তেতিয়া এক একো নালাগে, সানি সানি খাই দিব পাৰি ন। উম ময়ো বহুত ভাল পাওঁ কলম শাকটো, কিন্তু ইমান পোৱা নাযায় বুইছা আজিকালি। অ পথাৰ জেগাত মানে বেছি পোৱা যায়। আমাৰ ইয়াত মানে ওলালে উম উম সেইকাৰণে পোৱা।
অ।
পথাৰৰ জেগাত মানে বেছি পোৱা যায়, আমাৰ ইয়াত এতিয়া ওলালে লগে লগে চবেই কিনিয়েই লয় হয়। দেখিলেই লই লয়। তই সেই
অ' কিনাটো খাবলৈ ভাল নালাগে যৰ তৰ পৰা লৈ। সেইদিনাখন দেখিছো এই খিনি পা এই ঢেঁকীয়াবোৰ ছিগি আছে বেয়া লাগে আকৌ।
অ অ অ সেয়াই লেত। এতিয়া আজিকালি সেইটো কাৰণে মানে তোমাৰ নেদেখা জেগাৰ পৰা খাবলৈ ভাল নালাগে। যৰ তৰ পৰা উঠ উঠাই পেলাই লৈ যায় হয় ব্যৱসায় কৰিবলৈ। ভাল নালাগে তেনেকুৱা হলে বস্তুতো বেয়া। হয় খা
অ মই সে কিনা শাকটো খাবলৈ অকমান তানেই ৰ
উম কিনা শাকটো বেয়াই লাগে ঠিকে আছে দিয়া ন
তাকে